হেল্ল'
আহ
কি কৰি আছা
এনেই আছো তুমি
অ আছো ইনেই
উম ভাত খালা
উম খালো তুমি
আমাৰ দালি ভাত ঢেকীয়া ভাজি উম তোমালোকৰ
মই খোৱা নাই খামহে
অ ইমান দেৰি যে কিয়
এনে ভোক লগা নে
উম
কৰবাত গৈ আছা নেকি
নাই যোৱা আছো ঘৰতে বহি অ
উম মই এনে বহি আছো ঘৰতে তুমি?
আছো এনেই বহি ই কিনো কৰিম আৰু ইমান গৰমত।
উম বহুত গৰম পৰিছে আমাৰ ফালে।
উম ফেনৰ বতাহও কাম নিদিয়ে।
উম সেইকাৰণে বাহিৰতে বহি আছোঁ।
কি ময়ো বাহিৰতে বহি আছোঁ অকমান গছৰ কত লওঁ বুলি।
আহ
কিন্তু বতাহে মাৰ নাই আৰু এতিয়া,
উম গছ বিলাকৰো বহুত গৰম লাগিছে।
উম তাকে আৰু এনেকে গম দি থাকিলে আৰু শেষে আৰু।
উম
আৰু এতিয়া বাৰিষা হা
খবৰ ভাল?
তোমাৰ ঘৰত
হম? ঘৰটো ভালে।
অ, কিবা কৰি আছা নে না নে বিজনেচ কৰিম বুলি ভাবিছা কিবা।
অ, বিজনেচ কৰিম বুলি ভাবিছো।
অ, কি কৰিবা মানে?
কৰবিছনেছ।
কেকৰৰ?
অ, পাৰ্টনাৰশ্বিপ কৰিবা?
কৰিম বাৰু মানে উম, হেৰি মই ইমান ভালদৰে নাজানো মানে?
এনেই মানে বনাব পাৰো মানে মানে ডিজাইনতটো অলপ হেৰি হৈ যায় আৰু।
অ, ডিজাইন দিয়াতো বেলেগ মানুহ ৰাখিম।
অ, মানে তুমি পাৰা নাই বনাব?
মই নাজানো কালি খুলিম আৰু দোকানখন? বনোৱা যে বেলেগ মানুহ
সেনেকে হলে মানে অলপ পইচা বেছিকে লগাব লাগিব আৰু। মে নিজে বনালেতো নিজৰ হেৰি নাই আৰু কিন্তু আকৌ বেলেগক ৰাখিলে আকৌ তাৰ বেলেগ কে পেমেন্ট কৰিব লাগিব।
কৰিব লাগিব বাৰু সেইটো। আৰু দুজনমান আছে।
ঠিকে আছে মানে তোমাৰ লগৰ হয়নে মানে এনে তুমি ক কথা পাতিছা
হা
মানে তোমাৰ লগৰ হয়নে না এনেই মানে হেৰি কৈছা তুমি মানে অহ এনেকে মানে ভালেই আৰু দিয়া উম
গাঁৱত খুলিলে ভাল হ'বনে এনে টাউন জেগাত
গাঁৱতো ইমান বিক্ৰী নহব আৰু মানে কিছুমান নাজানিবতো চ এফালে যদি এনেকা টাউন চাউনে হলে মানে হেৰি মেইন ৰড হলে মানে ৰাস্তা আহা যোৱা কৰিলে দেখিব মানুহে তেতিয়া অলপমান হেৰি হ'ব আৰু
অ তেনে টাউনতে খুলিম
এইটো মানে বেছিকে প হেৰি ভাল থাকে আৰু গাঁৱতো বেছি ইমান নচ চলে উম আকৌ কাৰোবাৰ বাৰ্থডে হলেহে ল'ব আৰু এতিয়া গাঁৱত
উম তেনে টাউনতে খুলিম
অহ উম কেনেকুৱা মানে কেক দিবা মানে নৰ্মেল কেকটো নে
মানে
মানে ধৰি লোৱা এনেকাা ডাঙৰ মানে দুই-দুই তলীয়া টাইপৰ
দুইতলীয়া নাই এতিয়া নৰ্মেল কে কৰিম পিছত কৰিম আৰু।
ন মানে হেৰি হলে মানে
উম, প্ৰথম খুলি চাও কেনেকুৱা হয়।
ঠিকেই আছে।
উম, ত পিছে তুমি একো কৰা নাই।
অ, মই এতিয়া একো কৰা নাই আৰু মানে ময়ো মানে কাপোৰ এখন দোকান খুলিম বুলি ভাবিছো আৰু।
আচ্ছা, কি-কি কাপোৰ ৰখিবা
কাপোৰ মানে ধৰি লোৱা চাদৰ মেখেলা আকৌ সৰু পোৱালি কাপোৰ যে। মানে এনেককা কৰৰক আকৌ ডাঙৰ ছোৱালীৰ কুৰ্তা। অ' মানে এসপাহ ৰাখিম আৰু প্ৰথম।
উম,
তাৰপছত আকৌ চিলাই-চিলাই। জানো যে মই ত চিলাই কৰা এনেকা আৰু।
মোকো কবা মইো কৰিম চিলাই কৰিব পাৰো বাৰু।
পাৰা তুমি। তোমাৰ মেচিন চেচিং আছে নাই।
আছে শিকি আছো মই মানে।
অ' এনেকেতো বহুত ভাল হৈছে মানে তুমি যদি কৰা। তেতিয়া আমি দুটাই খুলিব পাৰিম আৰু এখন দোকান। উম, মানে মই হা।
কোৱা-কোৱাটো ম কোৱা?
মানে মই চাই থৈছো আৰু জেগা মেইন ৰোডৰ ওচৰত আমাৰ এইফিল অ' তাতে মানে হেৰি কৰিম আৰু।
আহ
উম, বাকী এইফালাগে তাৰ ভাড়া লাইন বিল এনেকে দিব লাগিব আৰু আমি।
উম, বহুত হ'ব আহিছে আৰু দুজনমান।
মানে আৰু তোমাৰ ফালৰ পৰা কবা মই আৰু দুজনী মানক কৈ আছো সেনে কৈছে মানে অ কৰিম বুলি। কিন্তু এতিয়া মানে বাৰিষা চিজনতটো। এতিয়া মানে অসুবিধা হ'ব বোলে অলপ তাৰ
অ', কেতিয়া খুলিব তেনে দোকান
মানে এইটো বাৰিষা খতম হোৱাৰ পিছত মানে খুলিম আৰু। উম, আকৌ এতিয়া বাৰিষা চিজনত অসুবিধাও হব পাৰে বহুত।
হবয় বাৰু।
তাতে আৰু এতিয়া ইমান গৰমো
উম, থাকিব নোৱাৰা কিছু মানুহে আৰু
অ, আৰু গৰম বাঢ়িলেতো শেষেই উম, কি কৰিম আৰু তেতিয়া ঠিকাতে নাই আৰু। বাকী আৰু।
কোৱা কৰবাত ফুৰিব যোৱা নাই। কৰ'বাত ফুৰিব যোৱা নাই।
ফুৰিব এতিয়া যোৱা নাই মানে এতিয়া। বৰ্তমানতো শ্বিলঙত যোৱা প্লেনিং বনাই আছো আৰু লগৰখিন লগত। তুমি যোৱা যদি কবা।
অ' কম দিয়া মোৰো মানে লগৰ দুজনীয়ে যাম কৈ আছিলে।
অ' এনেকে হলেতো ভালে আছে অলপমান টীম বনাই গলে মানে পইচাটো অল হে হব মানে
আচ্ছা।
তোমালোকে যদি বয়চো নিয়া তেতিয়াও এলাও আছে আৰু
হা
তোমালোকে ধৰি লোৱা বয়চ নিয়া যদি মানে লগৰ চগৰ ল'ৰাবোৰ তেতিয়া মানে এলাও আছে আৰু ইয়াত
অ
তাছে কি কৰি আছিলা তুমি
মানে
মানে কি কৈ আছিলা মানে এত কিবা কব খুজি খুজিছিলা যে
নাই, একো কোৱা নাই মই।
অ' পিছে তুমি যাবা নাই?
যাম। ইমান গৰম, আৰু কৰ'বাত যাবই মন গৈ ছে ঠাণ্ডা জেগা বিচাৰি।
অ'। মানে আৰু শ্বিলঙতো বহুত - বহুত জেগা আছে।
চিলঙৰ- চিলং।
উম?
অৰুণাচলো যোৱা।
অৰুণাচল, তাকেতো এবাৰ প্ৰথমটো শ্বিলঙৰ পৰা গৈ আহোগৈ। অ' তাৰ পিছত মানে অৰুণাচল যোৱা হেৰি কৰিম আৰু।
উম, আমি যোৱা প্লেনিং কৰি আছোঁ বাৰু তাতো।
অ'। মানে কেতিয়া যাবা?
যাম, আঠ- আঠ - সাত তাৰিখ মানে, সাত - আঠ তাৰিখ মানে।
অ'। কবা নহ'লে। আমি যাম তেতিয়া।
উম, কম দিয়া।
মানে আমাৰ লগৰখিনিও কৈ আছিলে বাৰু।
অ'।
অ' কিয় মানে হেৰি বেছি মানে বেলেগ - বেলেগ ছোৱালী কৈ আছে না, তো মানে ইমান হেৰি হোৱা নাছিলে আৰু। আকৌ শ্বিলং যোৱা কথা আছে। আকৌ পইচা নিমিলিব নে, তেনে আৰু। তুমি কবা, মই হেৰি কৰিম। অ'। বাকী তুমি কি খাই ভাল পোৱা নো?
এনে খাই, মানে ফল- মূল নে, খাদ্য নে?
মানে তুমি কি খাই ভাল পোৱা কৈছো?
হা!
নে কি খাই ভাল পোৱা, তুমি কৈছো?
মই ভাত খাই ভাল পাওঁ।
অ, আৰু এইফালেকে কিবা, ছোৱালী মানুহেতো ফুচকাতো বহুত ভাল
অ, ফুচকা খাই ভাল পাও। মমো, চাওমিন, পাস্তা, মেগি।
উম।
উম, তুমি কি খাই ভাল পোৱা? পাও বাৰু ভাল।
ফুচকাটো বহুত ভাল লাগে খাই।
অ, কেতিয়াবা মই ঘৰত আনি বনাই খাও, মম'ও বনাই খাও।
অ, বনাই মানে, আমাৰ এনেকুৱা ইমান মানে হেৰি বনোৱা বস্তু খিনি নাই যে, সেইকাৰণে নবনাও।
আচ্ছা! আহিবা আমাৰ ঘৰত কেতিয়াবা, বনাই খোৱাম।
অ। হ'ব, মানে যেতিয়া মানে ফ্ৰী থাকিম আৰু তোমাক কথা পাতি, তোমালোকৰ ঘৰত আহিম আৰু।
অ, মই কল কৰিম দিয়া।
অ তুমি অলপ আগবাঢ়ি আহিবা আৰু। উম অলপ লাজ লাগিছে। তোমাৰ এইবিলাকে আৰু চিনি নাপাও ভালদৰে।
আচ্ছা মই যাম দিয়া আনিব।
অঁ।
লকেশচনটো দি দিবা।
অ হব আৰু কোৱা।
আৰু কোৱা বাকী ঘৰত ভাল।
উম ভালেই ঘৰটো তোমালোকৰ।
আমাৰো ভালে।
উম মা কি কৰি আছে।
মা আছে কিবা ফেনৰ তলত বহি আছে তোমালোকৰ।
আমাৰো এয়া বহি আছে পিছে ভাত চাগে। তোমাৰ মায়ে বনাইছে।
মায়ে বনায় কেতিয়াবা মইয়ো বনাওঁ বাৰু বাইদেও বনাই মইও বনাও।
অ তোমাৰ বাইদেউ আছে।
আছেতো।
অ ঠিকেই আছে বাকী। মোৰ বাইদেউ নাই দাদা আছে।
আচ্ছা আৰু ভণ্টি চন্তি নাই।
ভণ্টি নাই দাদা এটাই আছে আৰু
অ মোৰো বা এজনীয়ে আছে।
উম বাকী তোমাৰ খেতি কৰে নাই তোমালোকৰ।
খেতি কৰে বাৰু
কৰে।
অ এতিয়া কৰিছে।
অ তুমি ৰুব জানা নাই।
ভালকে নাজানো আৰু তুমি?
নাই মই নাজানো আমাৰ নকৰি যে
আহিবা আমাৰ মায়ে শিকাই দিব।
অ হ'ব কবা তোমালোকে কেতিয়া আৰু মানে হেৰি কৰিবা আৰু এতিয়া চাগে হোৱাই নাই চাগে এতিয়া।
নাই হোৱা নাই বাৰু।
অ আকৌ বৰষুণো দিয়া নাই ইমান ৰ'দ দিছে তাতে।
অ এবাৰ খেতি বেয়াই হ'ব চাগে,,
উম বাই বাৰিষা নামত বৰষুণে দিয়া নাই আৰু। উম তাকে এতিয়া। ক'বা, তোমালোকৰ ৰুলে মানে মই অলপ শিকি ল'ম আৰু কেনেকে
অঁ আহিবা হা আৰু ৰুবলে
অ বাকী এনেই হেৰিতটো মানে পইচাটো কিমান লয় মানে ৰুলে মানে এদিনত?
চাৰে তিনিশকে।
অ চাৰে তিনিশকে
উম তোমালোকৰ ফালে
আমাৰ ফালেও এইটোৱে দাম আছে আৰু আৰু ভাত পানী খালে মানে তিনিশ হয় তোমালোকৰ?
আমাৰো সেই চেম আছে সম তিনিশ
উম আকৌ হেৰি আগবেলা কৰিলে মানে এবেলা কৰিলে মানে
আগবেলা কৰিলে মানে আঢ়ৈশ বা দুশ।
আহ। ঠিকে আছে দিয়া নহ'লে।
উম।
বাই।
হব দিয়া দিয়া।
উম।
উ